হয়।
ভাল, তোমাৰ?
ভালেই দিয়া, কি কৰিছা?
এনেই আছোঁ, টিউচন কৰাইছিলোঁ অলপ আগত।
অ', চাহ তাহ খালা?
অ', তুমি?
মওঁ খালোঁ দিয়া। এটা কথা জানা!
কি?
ৰাখী বন্ধন আহি আছে ন।
অ', অ', দাদা আছে ন?
অহ, আছে। কি কৰিম বুলি ভাবিছা এইবাৰ?
এ, কিয়ে কৰিম সিহঁতক বান্ধি দিম আৰু। কিবা দিয়ে নে?
উম, গিফ্ট পইচা-চইচা দিয়ে দাদাই।
উম, মোৰো কিবা মানে তাৰপিছত আমাৰ ছট পূজা, এনেকুৱা কিবা কিবি আহি থাকে ন।
উম, আৰু এটা কথা জানা মানে ৰাখী বন্ধন টো হ'ল মানে বহুত ইতিহাস পুৰণি।
অ', এইটো হয়।
মানে বিভিন্ন কাহিনী আৰু ঐতিহাসিক ঘটনাত পোৱা যায় এইবিলাক। মানে এইটো উৎসৱ মানে অকল ভাইটি ভন্টিৰে নহয়।
অ', মানে আগৰ পৰাই মানে এনেকুৱা মানে ভাল লাগে এইটো এটা।
অ'। মানে পৰিয়ালৰ সকলো সদস্যৰ মাজত মানে এটা ভাল বণ্ডিং হয়।
উম।
আজিৰ সময়ত বহুতে মানে আত্মীয় স্বজন আৰু ফ্ৰেণ্ডছ সমাজ অন্যান্য লোককো মানে ৰাখি বান্ধে ন'।
অ', হয়, মানে আগত চবে টো মানে চেলিব্ৰেট কৰা নাছিলে, চবে মানে কৰা নাছিলে। এতিয়া মানে চবে কৰে এনেকুৱা হৈ গ'ল।
অ', আৰু এই ৰকচা বন্ধনৰ দিনাতো ঘৰত মানে ধুনীয়া ধুনীয়া চবে কাপ কাপোৰ পিন্ধে ত' মিঠাই বনাই, অ'।
ভাল লাগে এইটো এটা মানে, ফেষ্টিভেল টো মানে বহুত। লৈ গৈছে এতিয়া।
আৰু স্কুল কলেজতো কৰে।
কিমান দাদা আছে?
মোৰ এটাই দাদাই ৰ'বা। তোমাৰ?
মোৰ চাৰিটা।
অ'।
চাৰিটাকে পিন্ধাও মানে আৰু মই নিজে মানে সৰু ঘৰত। চবকে। অ', চবতকে সৰু মানে ময়ে।
অ আৰু এটা কথা কি জানা? হম। মানে আধুনিক যুগত ৰাশি বন্ধনৰ গুৰুত্ব আৰু অধিক আছিল হা। মানে এতিয়া, মানে হেৰি মানুহ বিলাক ব্যস্ততা হৈ গল ন? মানে ব্যস্ততাৰ মাজতো এই উৎসৱে পৰিয়ালৰ সদস্য সকলক মানে একেলগে মানে বান্ধি ৰাখে।
উম, হয়।
আৰু দূৰত থকা ভাইটি ভাইটি ভন্টি হওক বিলাকক। মানে ইমেইল বা অনলাইনতে ৰাখি পঠিয়াই নিজৰ এইটো মানে ভাৱটো প্ৰকাশ কৰে হা।
অঁ। সেইটোৱে মানে পাহৰি কোনো নাযায় এটো, এনেকুৱা। কোনো মানে নিবিচাৰে কি মই মানে এৰি দিওঁ এইটো, এনেকুৱা হৈ গ'ল
তাকে।
আগৰ পৰাই মানে ভাল লাগেতো এটা।
সঁচা কিন্তু।
আগত বলবাম হ'ব। তাৰ পিছত তোমাৰ এইটো ওৱান মাৰ্ক পিছত। তোমাৰ ৰাক্সা বন্ধণ্টু হ'ব। আগতচোন পুৰা ওৱান মাহ মানে এক মাহ পুৰা মানে বলবম থাকে।
উম।
উ, যায়নে ঘৰৰ পৰা? আ, মোৰ দাদাই যায়।
অ।
মোৰ দাদা মানে বহুত দূৰত যে এইটো আছে ন, চলি কিনে যে যায়, তাতে যায় মানে।
তুমি যোৱা নে?
নাযাওয়ে, ঘৰৰ ওচৰত নহয় ন? ইমান দূৰ আছে।
অ, দূৰ হয়।
উম।
কি কৰিবা আৰু। কিন্ত মানিলেতো ভালেই ন?
অ, শিৱজিৰ হয় আৰু।
হচ্ছা। ময়ও মানিছিলো দেই তোমালোকৰ এনেকে সোমবাৰ কেইটা যে।
অ অ অ।
ছিলো বহুত ভাল লাগে কিন্তু।
হম ব্ৰাত কৰিব লাগে এটা।
অ, মানে চাৰিটা সোমবাৰ পৰে নেকি? উম।
মই আগোৰটো কৰো আৰু একদম পিছফালৰ লাষ্টোৰটো।
অ।
ইমান মানে কৰিব নিদিয়ে, ঘৰৰ পৰা মানে।
অ মানে উইক হৈ যোৱাও চান্স থাকে ন।
অ অ, সেইকাৰণে মানে।
অ। বাকী ত দুৰ্গা পূজাও আহি আছে।
অ, তাৰ পিছত।
কি কৰিম বুলি মানে কি ল'বা এইবাৰ দুৰ্গা পূজাত?
ইমান ভাবা না কি ট্ৰেণ্ড চলি আছেনো।
মানে বেছি কুৰটা ছেটে ভাল লাগে।
অঁ এতিয়া অঁ অঁ অঁ।
কুৰ্তা ছেট পাকিস্তানী ছেট চাৰাৰা এইবিলাক ভাল লাগে।
অঁ।
মইয়ো এবাৰ চাৰাৰা ললো।
উম এতিয়া কি ল'বা?
এতিয়া কিবা ভাল কৰ্ট ছেট বিলাক যে ওলাইছে।
অঁ এইটো ভাল লাগে ন এতিয়া?
উম ক'ট ছেট বিলাকো ধুনীয়া ধুনীয়া ওলাইছে।
উম।
ভাল লাগে পিন্ধিলেও।
অ কিবা এটা ললে হ'ল।
তুমি একো ভাবা নাই?
নাই ভাবা।
কিয়?
এনে কিবা হলে আৰু লম, কিবা এটা লৈ লম এনেকুৱা ভাবিছো।
অহ আৰু চাবা হা তোমাৰ এইবিলাক যে মানে ফেষ্টিভেল আহি থাকে অনলাইনত বহুত কমতে অফাৰ দিয়ে দেখিছানে?
অঁ হয়।
তোমাৰ কাপোৰৰ পৰা মবাইল মানে বহুত বস্তুত অফাৰ দিয়ে ইলেক্ট্ৰনিক বস্তু।
অঁ লব পাৰে মানে এইটোত অফৰত।
মই ভাবিছো এইবাৰ এটা ঘৰৰ কাৰণে ৱাচিং মেচিন লও নেকি।
অঁ ভালে ভালকে পাবা অলপ ডিচকাউন্ট লৈ কিনে।
টুৱেণ্টি মানতে পাম চাগে, টুৱেণ্টি টুৱেণ্টি ফাইভ।
মই এইটোয়ে ভাবিছো মই লেপটপটো তাতে লম মানে মোৰ কম্পিউটাৰ চলি আছে ন। কম্পিউটাৰ ক্লাছটো, এটা লেপটপ লাগে।
তাকে তোমাৰ ফিফটি ছিক্সটি থাউজেণ্ডত মানে লয় এনে দোকানত। ত' আমি টুৱেণ্টি টুৱেন্টি ফাইভত পালে ভালেই।
অঁ অফাৰত।
উম। অফাৰ দিলে ভালে হয় ন মানুহ বিলাকৰ আজিকালি অনলাইন হোৱা অনলাইন হোৱাৰ পৰা মানে বহুত খিনি সুবিধা হৈ গৈছে।
বহুত ঘৰত থাকি কিনে কি কি আহি যায়।
সঁচা ব্লিংকি ফ্লিপকাৰ্ট মিনিট
বহুত এপ ওলাই গৈছে এতিয়া বহুত।
অঁ।
মানে ইটো কা তৰ লগৰ ভাল জানা মানে যাৰ ঘৰত মা নে এইটো ল'ৰাবোৰ নাই মানে দেউতা নাই। আৰু তাৰ মানে হাজবেণ্ড নাই কি মানে কৰিব পাৰে এইটো ডাইৰেক্ট অৰ্ডাৰ কৰি। কিনে ডাইৰেক্ট আহি যায়।
আৰু ব্লিংকিত ফ্লিপকাৰ্ট মিনিট হোৱাৰ পৰা ভালো হৈছে তোমাৰ যদি এটা বেমাৰ তুমি ওলাই যাব নোৱাৰা পতক অৰ্ডাৰ দি দিলা।
অ। ইটোত ভাল অ।
এক প্ৰকাৰ ভালেই হৈছে দিয়াচোন এইবিলাক হোৱাৰ পৰা আমাৰ।
অ হয়।
উ ঘৰত কিবা লাগিল পতককে আহি গ'ল।
অ এইটোৱে বাট চাৰ্জটো লয় অলপ।
অ দোকানত চ অলপ বেছি যায় ন।
অ আৰু তোমাৰ ডেলিভাৰী চাৰ্জো লৈ লয়।
অ। সেইটোৱে। বাকী আৰু। ফুৰিবতো নোযোৱাই কতো ভাবিলো ফ্ৰেণ্ডচ বিলাকে এটা টপ প্লেন কৰো ভাল লাগিল হয়।
সিটোও কেনচলে কৰি আছে নেকি।
নহয় আমি কেইটামান ফ্ৰেণ্ডজে প্লেন কৰোঁ।
অ ক'দ বা ন।
অহ, ওচৰতে।
উম।
এই ৱাটাৰফল গৈছা নেকি তোমাৰ সৈইয়াত? গৰভাঙা-
ঙা, আমছি, যোৰাবাট। নাই নাই, নাই যোৱা।
ইমান ধুনীয়া জানানে।
উম। বত যোৱা নাই। আজিলৈকে মানে প্লেনিংটো হোৱাই নাই।
আমাৰ ৰহ, তেনেকে মানুহে নাই গাড়ী থাকা।
অ', গাড়ী হ'লে ভাল, তোমাৰ মানে ভাড়াটো নালাগে আৰু।
অহ, আৰু তেতিয়া জল্দিও, নিজৰ গাড়ী হ'লে জল্দিও যাই পোৱা হয় দিয়াচোন।
উম।
সেইটোৱে। মান ভাবিছোঁ, তোমালোকে যদি ওলোৱা, মোৰ ফ্ৰেণ্ড কেইজনী আছে, সিহঁতকো কম। চবে এনেকে যাম। উম।
ক'বা, যদি ইহঁতে যায়, আমি যাম।
অহ, ক'বা তুমি মোকো। তুমি যোৱা যদি।
অহ, হ'ব দিয়া।
অহ। কলেজ খুলিলে আৰু ক'তো যোৱাই নহ'ব জানানে। কলেজ কলেজকে বিজি হৈ যাম।
অহ, কলেজ যোৱা, ইয়াতে যোৱা, ইটো যোৱা- এনেকে হৈ যাব।
তাকেতো। আৰু কলেজ লাইফটো শেষ হ'লে বেয়াও লাগিব দিয়াচোন, কাকো লগ নাপাম।
অহ, চবেই নিজৰ নিজৰ লাইফত বিজি হৈ যাব।
সঁচা, চবে জব, কিবাকিবি।
উম, চবকে মানে ইনকামটো লাগে ন এতিয়া। এডাল্ট লাইফ হয়। ৰেচপ, কাৰোবা, কোনোবাচোন এ' ৰেচপনচিবিলিটিও উঠাই লয় ঘৰৰ।
অহ, এইটো এজত। মোৰ ফ্ৰেণ্ড এটা আছে, সি সি মেত্ৰ টুৱেল্ভ পঢ়ি আছে- হা। ই পুৰা, ভা, মানে ঘৰ চলায়।
হৈছে ন। এইটো ভাল লাগে মানে, তাৰ মানে। তাই মানে বুজে কথাটো ঘৰৰ।
তাকে।
এনে বাৰু বাকী লৰাবোৰক চাইছা নকৰে।
মানে, এটা, এটা কথা কি জানানে? কিন্তু আজি যিমান কষ্ট কৰিবা তুমি, তাৰ ফলটো পিছত ভাল পাবা।
অহ।
আজি বহুত হাৰ্ড ৱৰ্ক কৰিছোঁ, এদিন সেই হাৰ্ড ৱৰ্কখিনি আমাৰ কামত আহিব আমি তেতিয়া মানে- অলপ এটা ভাল লাইফ জীয়াব পাৰিম ন, য'ত মানে, মানে- উম, অসুবিধা নাথাকিব চ পইচাৰ কমি নাথাকিব।
অহ, হয়তো।
উম।
এই চবে নকৰে ন বেছি ল'ৰাবোৰক চাবা, মানে, মানে- নকৰে যোনে ভাল মানে বুজে কঠা- টো ঘৰত মা-দেউতাটো কথা বুজে, এইটোৱে কৰে।
তাকে।
আৰু ই', এতিয়া মানে যেনেকুৱা যুগ আহিছে-
এইটো জেন-জি জেনৰেচন নে
অহ, অহ। এইটো বেলেগ যুগ আহিছে এতিয়া।
উম, আৰু আজিকালি তোমাৰ ইমান মাৰ্ডাৰ কেছ হৈ আছে ন ৰেপ, মাৰ্ডাৰ কি কবা।
য'ত নোযোৱা তুমি এটা, এটা কেচ হৈয়ে আছে।
সেইটোৱেইেতো। নাই ল'ৰাও ছেফ নাই ছোৱালীও ছেফ নাই এইটো জেনেৰেচনত।
অ', আৰু নাৰ তোমাৰ লাভ মেৰেজ ইটো ভাল হৈছে আৰু নহয় এৰেঞ্জ মেৰেজটো।
সঁচা।
মানে কি কৰিম কি এতিয়া এনেকুৱা হৈ গৈছে।
মানে ইমান মাৰা মাৰি কিবা এটা হ'ব ছোৱালীটোক মাৰি পেলাব কিবা এটা হ'ব ল'ৰাটোক মাৰি পেলাব। মানে সেইটোয়ে হৈছে। কি যে হ'ব ন।
আগৰ যুগটোৱে ভাল আছিল মানে এতিয়া মানে, এতিয়া যুগটো মানে কি হৈ গৈছে ন।
তাকেইটো।
আগত এনেকুৱা নাছিল।
উম। এতিয়া মই ৰাখিছোঁ হা মোৰ মানে অলপ কাম আছে।
দিয়া ভাল লাগিল দিয়া।
মোৰো ভাল লাগিল ইমানেই নিছু কথা পাতি।
দিয়া কিবা হ'লে আৰু ক'ল কৰিবা কেতিয়াবা।
ঠিক আছে।
অ', দিয়া।